অ', হেল্ল'!
অ', কি কৰি আছা? হেল্ল'! কি কৰি আছা?
এনে আছো। তুমি কি কৰিছা?
মই এই ডিউটিৰ পৰা ওলাইছো অকমান চাহ খাবলে।
আত্ছা।
হয়। ভালে আছানে?
ভালে আছো। তুমি ভালে আছা? অ', কিহত জব কৰা?
মই বৰ্তমান স্মাৰ্ট বজাৰত কৰি আছো।
আচ্ছা। তাত জব কৰি কেনেকুৱা লাগিছে?
ভালে লাগিছে। কামৰ অকমান প্ৰেচাৰ আছে। প্ৰেছাৰ বাৰু চব কামতে হয়। তথাপিও ইয়াত অকমান মানে বহুত দিনলৈকে কৰি আছো ন। তেতিয়া মানে উ, এডজাষ্ট হৈ গৈছো আৰু।
অ', ঠিকে আছে। আৰু কাম কৰি ভালেই লাগে ন তাত?
অ', অ', ভালেই লাগে।
অ'।
তোমালোকৰতো ঘৰৰ ওচৰতে চাগে স্মাৰ্ট বজাৰখন? অ'। আহানে বজা
মই কওঁ। কেতিয়াবা, কেতিয়াবা কেতিয়াবা যাওঁ।
ক'ত দেখি নাপাওঁচোন?
তুমি তেতিয়া নাথাকা চাগে।
অ', মোৰতো এটা বজাৰ পৰা চিফ্ট থাকে ন। তুমি চাগে ৰাতিপুৱা যোৱা চাগে।
অ', বেছিভাগ ৰাতিপুৱা টাইমতে যাওঁ।
অ', সেইকাৰণেই। অফাৰত বস্তু লাগে। অফাৰ-চফাৰত বস্তু আহে ইয়াত। আহ, কেতিয়াবা আহিব। পাৰা ভাল অফাৰ লাগে।
অ', এতিয়াতো তোমাৰ লগত কথা হ'লে। তোমাকো সুধিব পাৰিম।
অ', অ', অ', মোক ফোন কৰিবা এইটো নম্বাৰতে আ মই তোমাক জনাই দিম বাৰু কোনটো কি আছে।
হয়। এনেইতো ভালেই হ'ল ব বস্তু বিলাক।
অ', অ', অ', ভাল বস্তু ভাল।
খোৱা বস্তুবিলাক বেছি ভাল।
আৰু বাহিৰতকে কম প্ৰাইজতে দিয়ে।
অ', এইটো হয়, হয়।
উম।
আৰু তোমাৰ এটাৰ পৰা কেইটা লৈকে?
মোৰ এটাৰ পৰা ৰাতি দহটালৈকে ডিউটি হয়, কিন্তু ক'বলৈ গ'লেহে দহটাত। দহটা কেতিয়াবা চাৰে দহটা এঘাৰটা বাজি যায়
অভাৰ হৈ যায় টাইমটো ন'? অ'।
টাইমতো ওলাব নোৱাৰিয়ে, চাৰে দহটা এঘাৰটা বাজিয়ে যায়।
আত্ছা। বেছি প্ৰে-প্ৰেছাৰ হৈ চাগে ন' কামৰ?
প্ৰেছাৰ বহুত, আৰু যিমান পুৰণা হৈ থাকিবা ইমান প্ৰেছাৰটো বেছি হয়, আৰু।
আত্ছা। তুমি ডিপাৰ্টমেন্ট কোনটোত আছা?
মই বৰ্তমান এ হেৰি খোৱা-বোৱা খোৱা-বোৱা মানে ডিপাৰ্টমেণ্টটোতে আছো ফুড ডিপাৰ্টমেণ্টত। কল্ড্ৰিংক-চল্ড্ৰিং থাকে তাতে আছো।
হে এইটো ভালে তোমাৰটোৱে ভাল বেছি, তাতে বেছি হেৰী থাকে।
অঁ'।
আৰু এনে ঘৰত চবে ভাল আছে?
অ', ভালেই তোমাৰ ঘৰত ভালনে চবে?
অ', ভালে আছে।
অঁ', আৰু ভাত পানী খালা?
ভাত পানী খালো।
অ'।
তোমাৰতো দেৰি আছে লাঞ্চৰ টাইম?
লাঞ্চৰ মই জাষ্ট এতিয়া ঘৰৰ পৰা অকমান হাল্কা-ফুল্কা কিবা খাই আহিলোঁ, এতিয়া এনেই ব্ৰেক ত ওলাইছো কিবা এটা খাই লওঁ বুলি এতিয়া চাৰিটা বা উম, চাৰে চাৰিটা মানত খাম, দেৰি হয়, আমাৰ
আত্ছা আচ্ছা।
মানে এটা ব্ৰেক দিয়ে দহ মিনিট পোন্ধৰ মিনিটৰ ল'ব পাৰি তেতিয়া হ'লেও। সেইটো মানে ওলাই আহিছোঁ ভাল লগা নাই ভিতৰত থাকি আৰু। আজি বতৰটোও ভাল আছে অকণমান বাহিৰৰে ওলাই যাওঁ বোলো।
অ', আজি বতৰটো ভাল।
অ', বেলেগ বেলেগ দিনাতকৈতো বৰটো বহুতে ভাল আজি।
এই দুদিন মান আগত কিমান গৰম পৰিছিলে।
বাপৰে আমিতো গম নাপাও বাৰু ভিতৰত এ চি লাগি থকা আছিল যে। বাহিৰত ওলালেহে গ'ম পাওঁ ৰাতি যেতিয়া বাহিৰত ওলাই যাওঁ বা ৰাতি ৰাতিপুৱা অহা টাইম টাইমটোত।
অ', দুপৰীয়া টাইমটোত বেছি লাগে।
এটা এটা বাৰটা মানতো বাপৰে। কি আৰু কি কবা উম, উম।
আৰু তোমাৰ ঘৰ ক'ত?
মুৰ মইতো এতিয়া ইয়াতে তিনিচুকীয়াতে চিফ্ট হ'লো তিনিচুকীয়া প-পাৰ্বতীয়াত থাকো এতিয়া। মানে অহা যোৱা দেৰি হৈ যায় বুলি, মই তিনিচুকীয়াতে থাকো।
আচ্ছা আচ্ছা, ঠিকেই আছে।
আৰু আজি কি বনাইছা খা দুপৰীয়া?
আজি বনাইছোঁ মাছ, দালি।
অহ', অ' মাছটো মাছ অহ, মাছটো তোমালোকৰ ঘৰত প্ৰায় ভাগ বনায়ে থাকে ন'? অ', অ'। মাংস-চাংখ ইমান লোকে নোখোৱাও মানে
হয়, হয়। মাংসটো কেতিয়াবা কেতিয়াবা খাওঁ।
হা!
বেছিকে মাং-মাংসটো কেতিয়াবা-কেতিয়াবা খাওঁ, বেছিকে মাছ হৈ থাকে আৰু।
মই কিন্তু মাংসহে বেছি ভাল পাওঁ, মাছ ইমান ভাল নাপাওঁ।
অহ', অ' এনেইও ল'ৰাবিলাকে বেছিকে মাংসটোৱে ভাল পায়।
অহ। গাহৰি খোৱানে নাই তোমালোকে?
উম, নাই। গাহৰি নাখাওঁ দেই।
অহ, খাওঁ। অহ, ঘৰত-ঘৰতটো নবনাই বাহিৰত বনালে কেতিয়াবা বা কোনোবা ইনভাইট কৰিলে বা হোটেলত।
অহ', উম'। ভাল-ভাল শুনিছোঁ বহুত ভাল খাবলে।
বহুত টেষ্টি লাই শাকৰ লগত বা দি খালে।
অহ।
বহুত টেষ্টি গা চবেই নাখায় আকৌ গাহৰি। উম, কিছুমানে খাই বহুত ভাল পায়, কিছুমানে একেবাৰে নাখায়ে।
সেইটো হয়।
অহ। আৰু বাকী কোৱা?
আৰু কি খায় ভাল পোৱা?
মই মাংস খাই ভাল পাওঁ, মিঠাই মিঠাই বস্তুবিলাক বহুত ভাল পাওঁ মিঠা বস্তু। বাকী শাক-পাচলি চবেই খাওঁ, বা-বাকী জিকা-চিকা বা-বাদ দি। বাকী চবে খাওঁ, জিকা ভোল সেইবোৰ নাখাওঁ।
এইবোৰ মইয়ো নেখাওঁ দেই। আৰু ঘৰত কোন কোন আছে?
ঘৰত মা আছে, দেউতা আছে আৰু বাই আছিলে বিয়া হ'ল, এতিয়া মই আছোঁ অকলে।
উম, ভালে সৰু ফেমেলি।
অহ, সৰু ফেমেলি।
হম।
আৰু কি কৰি আছা এতিয়া?
এতিয়া এনেই আছোঁ আৰু।
অহ।
ঘৰতে আছা নে, কৰ'বাত চাকৰি কৰি আছা?
চাকৰি কৰিছে এটা সৰু-সুৰা।
অহ।
টাইম মানে পা টাইম এটা।
অহ, পাৰ্ট টাইম ন'। শুনিছোঁ তিনিচুকীয়াত বোলে কিবা পাৰ্ট টাইম জব হৈ আছে।
অহ।
মই কৰিব পাৰিলোঁ হয় কিন্তু মোৰ টাইমে নিমিলে ন'।
অহ, ৰাতিপুৱা কৰিব পাৰা। দস্তা আৰু পৰা নহ উম। এনেতো দচটাৰ পৰা চাৰিটালৈকে হয়।
অ'।
তোমাৰ বেছি কাম থাকিলে কিবা কাম থাকিলে আকৌ।
কৰিব পাৰি বোলে।
অ', ৱৰ্ক ফ্ৰম হোম কৰিব পাৰা কিন্তু এটলিষ্ট তিনিদিন মমান আহিব লাগে ক্লাছ।
অ'।
টাইম টো মিলাই চাব লাগিব।
সেইটোয়ে তুমি বাৰটা বজাত গুচি গলে হ'ল।
ৰাতিপুৱা মোৰ শুই উঠোতেই দেৰি হৈ যায় ন। দছটামান বাজি যায়। উ তেতিয়াতো সোনকালে উঠিম বুলি ভাবিছোঁ ৰাতিপুৱা ৰানিংত যাম বুলি ভাবিছোঁ।
উঠা উঠা এটো ত ভাল।
অ'। উঠিব নোৱাৰি ৰাতি দেৰিকে ছুটি হয় যে আৰু কামতো অ', কামতো বহুত প্ৰেছাৰ তাত মানে বস্তু বস্তু চস্তু দাঙিবলগীয়া হয়। এইটো মানে গধুৰ বস্তু
হয়, হয়।
কাৰ্টুন বস্তু কেইটা কাৰ্টুন কেইটা আহে এইটো আনি পিনে আকৌ লগাব লাগে চেল্ফত। ডিচপ্লে দিব লাগে সেইটো কাৰণে আৰু ভাগৰ লাগি যায়। বহি থকা নহয় মানে তাত কামেই কৰি থাকিব লাগে বস্তু শেষ হৈ যায় আকৌ আনি লগাব লাগে। আকৌ কাষ্টমাৰ আহিলে বস্তু দেখাব লাগে।
উম হম।
কেতিয়াবা কেচত কেছ কাউণ্টাৰত ভিৰ লাগিলে কেচ কাউণ্টাৰ চলাব লাগে।
আত্ছা। আ মানে চব কাম কৰিব লাগে।
চব, চব কাম কৰাব কাম কৰা বহি থাকিবলৈ নিদিয়ে।
হয়, হয়।
এই এক ঘণ্টা অ', অ', ৰেষ্ট লাগে এদিন উইক অফ পাওঁ সেইটোতো শুই মেলিয়ে গুচি যায়। নিজৰ নিজৰ ভাগৰ, নিজৰ ভাগৰ কাম কৰি মেলিয়ে গুচি যায়।
উ এইটোতো হয় কোনদিন ছুটি থাকে চানডে্।
চানডে্ নহয় চানডে্ বা চানডে্ যি হ'লেও ডিউটি যাবই লাগিব।
আত্ছা।
চেটাৰ্ডে চানডে্ এৰি মেলি যেতিয়া হ'লেও ছুটি দিয়ে মানে সোমবাৰৰ পৰা শুকুৰবাৰলৈকে যেতিয়া ল'ব পাৰি মানে সিহঁতে ৰোষ্টাৰ মিলাই দিয়ে।
আচ্ছা, আচ্ছা।
যেতিয়া হ'লেও ল'ব নোৱাৰি তেনেকুৱা ৰস্তাৰ মিলে, কেতিয়াবা যদি ইমাৰ্জেঞ্চি হয়, তেতিয়া চানডে্ এপ্লিকেশ্যন দি মেলি চানডে্ ছুটি ল'ব লাগে।
কিবা ইৰ্মাজেনন্সী হ'লে।
অ', তেতিয়া চানডে্ ছুটি, তেতিয়াও বহুত কথা শুনাই মেলি আৰু।
সেইটোৱে প্ৰাইভেট, আজিকালি প্ৰাইভেট বুলি নহয় গভমেণ্টৰতো এনেকুৱাই হৈ গ'ল।
অ', অ', আৰু নো-নোসোধাকৈ লৈ ল'লে ছুটি তেতিয়া আকৌ তেতিয়া খুব কি ৱাৰণিং ৱাৰণিং দিব আৰু ভাল নালাগে তেনেকুৱা কথা মানুহৰ শুনি থাকিবলৈ যে।
অ', এইটোতো হয় ই মিং নিজৰ হেৰিতটো
অ', ইমেজটো বেয়া হৈ যায়। উম, কি ক'বা আৰু।
সেইটোয়ে হেৰি কৰিব লাগে আৰু।
অ' একজাষ্ট কৰিব লাগে ন।
অ' এডজাষ্ট কৰি পিনে চলিব লাগিব আৰু কি কৰিবা ন।
আৰু বাহিবা এইচ অ' এতিয়া বাহিৰতে আছোঁ, আহ অকমান দেৰি। এতিয়া ভিতৰত যাম, আহিবা বজাৰ কৰিবলৈ, এনেইতো অফাৰ-চফাৰ লাগিয়ে থাকে আৰু বজাৰত, বজাৰত, বজাৰত কৰাতকে ইয়াত আমাৰ ইয়াত আহি বজাৰ কৰিলে ভাল। কম দামতহে পাবা, বজাৰত বাহিৰত যিটো দাম বস্তুৰ।
হয়, হয়।
উম, উম।
মানে ইমান যোৱা নহয় আৰু মাজে-মাজে কেতিয়াবা যাওঁ। এতিয়া যাম আকৌ তোমাৰ লগত চিনাকি হ'ল যেতিয়া।
অ' অ'। আহিবা।
অ' অ' আহিম।
উম, অ'।
ঠিক আছে বাৰু মোৰো ভিতৰলৈ যোৱা এটা টাইম হৈ গ'ল।
আচ্ছা ঠিক আছে হ'ব দিয়া। অ'অ' অ' ৰাখিছোঁ দেই উম, হ'ম।